হেল্লো' হেল্লো'।
অ।
অ এ কি কৰিম আৰু গৰমতে বাহিৰতে বহি আছিলো।
ভাত খালি?
উম খালো ভাত মানে ৰাতিপুৱা ভাত বনালো লৰা লৰাই কি কৰিব আজি দুষ্ট ম খেলি আছে গৰম বন্ধ যে এতিয়া
অ
সেয়া উ হে সা অ হা এয়া আমাৰ ইহঁতে দুষ্ট কৰি আছে যে
উম সেই ল'ৰা ছোৱালী মানুহে অলপ দুষ্ট কৰিবই আৰু
উম তাকে হেৰি নহয় এয়া উ কথা এটা কাৰণে অঁ মনত পৰিলে বোলো ৰচোন এই কচু যে ৰেচিপিটো কেনেকৈ বনায় অ পাতত দিয়াটো
অ কচু ৰেচিপিটো যে মই আকৌ হেৰি কৰো কুকাৰত বইল কৰা নিচিনাকে কৰি দিওঁ পানীটো কিন্তু নেপেলাও কিন্তু বিৰাট ধুনীয়া লাগে নধৰে অকণোৱে নধৰে মানে এনেই যদি কেৰাহীত হেৰি কৰি পেলাই যদি এনেকে বনাও তেতিয়া আকৌ কচুটো ধৰে
হা
কিন্তু সেনেকে বনালে কিন্তু নধৰে কিন্তু তেনেকে মই বনাই বনাই খাও ভাল লাগে কিন্তু খাবলৈ বহুত ধুনীয়া হয় মানে কচুৰ গোটেই ৰসটো থাকি যায় যে
উম নহ মানে হেৰি চুজটো গুচাব নালাগে
অ চুজ গুচালেও হয় নুগুচাওৱেই মই কুমলিয়া কচু যে
অ
তাকে অলপ অ ডাঙৰ ডাঙৰ টুকুৰা কৰি পেলাই কাটি দিওঁ আৰু কুকাৰত নিমখ দিও হালধি দিওঁ তাৰপিছত তেজপাত দিও কেঁচা জলকীয়া, আদা, নহৰু, পিয়াজ কেইটামান জালুক উম, বটি দিওঁ বা জিৰা অকণো দি দিওঁ সকলো খিনি মানে তাতে একেলগে দি পেলাই অহ পানী একাপ মানহে দিওঁ বেছি বেছি ধেৰ পানী নিদিওঁ একাপ বা আধা কাপ মান পানী দিওঁ দি পেলাই অ'। অ' সেইখিনি দি পেলাই ধুনীয়াকে অকমান নেমু অকনো চেপা মাৰি দিওঁ তাত নেমু অকণ দি দিলে। চেনটো পিছত খাবলৈ মানে ভাল লাগে তাৰপিছত আৰু কুকাৰটো ন অ দি পেলাই হুইচেলতটো এটা হুইচেল মাৰি দিওঁ আ ধুনীয়া হৈ যায় এটা বা দুটা দিলেও হয় তাৰপিছত খুলি চালে ধুনীয়াকে সিজে আৰু অকনমান পানীতো ধাকা লাগিলে অকনমান উতলাই দিলে নিমখটো অ খাই চাব লাগে আৰু বহুত ধুনীয়া লাগে খাবলৈ মানে গোন্ধটো পালে খাওঁ খাওঁ লাগে মোৰ কচু কথা কওঁতে খাবলৈকে মন গ'ল দেখোন কেইডাল মান বিচাৰিহে আনিব লাগিব উম।
অ' আকৌ হেৰি অ' কঠাল গুটিটো কিবা বনাব পাৰি ন'।
কঁঠাল গুটিদি কি বনাই সেইটোহে মই নোজানো দেই।
কিছুমানে আকৌ কঁঠাল গুটিৰ চিপছ বনাব পাৰে কেনেকে বোলো জানো
অ' নাই নাজানো, এনেই কঁঠাল গুটিটো একদম পাত কিলাকে মিহি মিহিকে কাটি পেলাই তেলতে অকণ এনেকে ফ্ৰাই কৰিলে খাই ভাল লাগে মানে পুৰাটো নিচিনাই হয় আৰু অলপ
অ' নহয় সেইটোয়ে চিপছ হ'ব চাগে পাতল পাতলকে। উম উম এটাকহে বোলো ইমান গৰম দাল এখন আজি কালি মানে আমি ফুৰিবলে যাওঁ বুলিুল ভাবিছো গৰম বন্ধত যে
অ
তিয়া বোলো ক'লে যাও লৰাটোক গৰম বন্ধ যে ল'ৰাটোক বোলো অ অকমান দেখাই আনোগ গৈ জেগা। নাই বেছি ৰ'দ গৰম হয় নে নহয়
অ
এই গৰমৰ কাৰণে নিয়া নাই।
অ
বেছি গৰম হৈ আছে যে।
বহুত গৰম পৰিছে কেইটা দিন বা গৰম বহুত। পৰিছে, বহুত গৰম বোলো।
এতিয়া অলপ জোৰ পৰিলে উম জোৰ পৰিলে বোলো লৈ যাম আৰু
অ' ইমানেই গৰম হৈছে বা মানুহ থাকিবও নোৱাৰা হৈ মানুহ বিলাকৰ বেমাৰ হৈছে। আৰু ইমান জ্বৰ হয় নহয় জ্বৰটো অ' মোৰ ইয়াত আকৌ আছোৱেই ধুনীয়াকে, অ'। হেল্ল'।
অ' কি হ'ল।
উম, মই শুনি আছো, হেল্ল' মোৰ মাতটো শুনা নাই। মোৰ মাততো শুনা নাই জানো।
অ নহ তোৰ মাতটো মানে ফাটি ফাটি আহিছে নেটৱৰ্কৰ কাৰণে নেকি
অ' হ'ব পাৰে মই আকৌ ধুনীয়াকে শুনি আছো কিন্তু।
অ' এতিয়া আহিছে এতিয়া আহি আছে তাকে বোলো হেৰি। উম, এয়া
অলপ গৰমতটো কমাই যদি থাক কওক গৰমটো অকন কমে নেকি বোলো চাই কৰি লৈ পেলাই নিবি এতিয়া এডাল গৰমত নিিলে ল'ৰা ছোৱালী বহুত বেমাৰ হৈছেও
নাই নাই নিনু তাকে অলপ গৰমটো কমক বোল বহুত গৰম হৈছে, হেৰি কৰিম বেছি দূৰ ন'।
উম।
বেছি দূৰ নাযাওঁ ওচৰে পাজৰে যেনে বৰদোৱা।
অ'।
ক বৰষুনো চাবলগীয়া কৰিলে ন
ধুনীয়া হ'ল নতুন প্ৰকল্পটো বনোৱাৰ পা যে ইমান ধুনীয়া লগা হ'ল
অ চবেই কৈছে নতুন প্ৰকল্পতো উম
সেইদিনাখন আকৌ আমাৰ ওচৰৰ এই মানুহ অলপ গৈছ আছিলে, গাড়ী লৈ আজি হৈছে তিনি চাৰি দিনমান কিন্তু বোলে হেৰি তাত বোলে বন্ধ কৰি থৈছে এতিয়া কিয় বন্ধ কৰি থৈছে সেইটোহে নে গ'ম নাপালো অ'।
অ' সোমাবলে দিয়া নাই।
দিয়া নাই নতুন প্ৰকল্পটোত এটো আচলতে ভুল কৰিছে ইমান মানুহ দূৰ পৰা চাবলৈ আহে ন' কিন্তু বন্ধ কৰি থ'লে মানুহ খিনিওতো অসুবিধা হয়।
আৰু নহয় যদি বন্ধ কৰিছে নিউজত দি দিব লাগে।
অ তেতিয়া মানুহখিনিয়ে গম পাব উম গম পালে তেতিয়া নাযাব ন' উম।
এ সেটো বেয়া কৰিছে নিউজত দিলেতো গোটেই সকলোৱে গম পালে হেঁতেন। সিহঁতৰ টকা পইচা ভাঙি দৰ্শন কৰিবলৈকে যায় উম।
চবৰে সেইটোয়ে উম দেচোন ইমান এটা হেঁপাহত আহে চাওঁগৈ বুলি মানে মোবাইলত ধৰ ফটোবিলাক ত দেখি আছে কিন্তু ওচৰৰ পৰা নিজৰ চুবহে চাবলৈ মন এটা যায় অ সেইটো কাৰণে সেইকাৰণে আচলতে দিব লাগিছিলে অ
অ চ মোৰো মানে মোবাইলটো কিবা এটা বেয়া হৈ আছে তাকে ধৰিবই নোৱাৰো কি হৈ আছে কি নাই কেইটা বাজিলে জানো, এ অলপ বেয়া হৈছে কেইটা বাজিলে।
বেছি সময় হোৱা নাই দচটা চয়ত্ৰিছ হৈছে
অ তাকে একো দেখাও নাপাওঁ কৰিব নাপাওঁ বোলো ফোনটোও মই কাটিব নোৱাৰিম এনেকুৱা হৈ আছে অ অ মানে কি দেখ দেখা নোপোৱা হ'লোঁ যে, এই ল'ৰাটোৱে ডিছপ্লেখন বেয়া কৰিলে পেলাই পেলাই।
এ ল'ৰা ছোৱালী মানুহ বিলাক এনেকুৱাই কি কৰিবি উপায় নাই সিহঁত সিহঁতৰ পৰাও নে মোবাইল নহলে আজিকালি কোনো ল'ৰা ছোৱালীয়ে নাথাকেও
পঢ়া শুনা কৰি বলে
অ
ভা- ভাতকেইটা খাবলে সময়তো মোবাইলটো লাগে।
অ চব ল'ৰা ছোৱালীয়ে আকৌ ভাত খাওঁতে কিন্তু মোবাইলটো নহ'লে ভাতেই নাখায় আজিকালি ল'ৰা ছোৱালী মোবাইলটোৱে মানে। শেষ কৰি দিছে আমাৰ দিনত আমি আও দৌৰি ধাপৰি খেলি আহিলো ভোক লাগিলে বুলি ক'লে ভাত কেইটা দে। তাৰ পিছত ভাতকেইটা দিব আৰু হোম খেলিয়ে থাকিলো হোম এইবিলাক কত ধান্দা নাই এতিয়া এতিয়া ল'ৰা ছোৱালীয়ে খেলাটো আগৰ নিচিনা বুজিয়ে নাপায়
নহয় বুজি নাপাওঁ মানে এতিয়া যদি দিওঁ নহয় তাত তুমি খেলা গৈ যোৱা চোতালত। কি খেলিম মা কি খেলিম মই সেনেকে থাকে খালি কিটচেনৰ চেট লাগিব সেইটো আমি আগতে বালি দিয়ে ঘৰ বনাও
অ'।
উম, বালি দিয়ে অ' কুৰুকা তাৰ পিছত কচু পাত দি পেলাই ঘৰ বনাওঁ।
অ আজিকালি ল'ৰা ছোৱালীয়েক সেইবিলাক একো বুজিয়ে নাপ পায় আগতে আমি বৰ গুডো খেলো কাবাডী খেলো এতিয়া সিহঁতে কাবাডী বাৰু চিনি পায় কিন্তু বৰগুডু বুলি ক'লে সিহঁতে চিনিয়ে নাপায় কি বৰ গোদো হ আকৌ তামোলক গুটি দি পেলাই আমি মাটিত এনেকে ঘৰ বনা বনাই যে তামোলক গুটি খেলো অ এতিয়া সেইবিলাকত আগতে গ গৰম বন্ধ বুলি ক'লে সেয়া খেলি থাকোতেই দিনটো যায়
এতিয়া এটাই আছে আৰু মোবাইলত গেম
উম মোবাইলত গেম, কাৰ্টুন
কাৰ্টুন গেম সেইবিলাক কাৰ্টুনটো কমিয়ে চাই খালি এইবিলাক আজিকালি অলপ ডাঙৰ ল'ৰা ছোৱালী বিলাকে পাঁচ বছৰ ওপৰ বিলাকে চব গেম।
অ গেম।
খিনিয়ে বাৰ এই ইউটিউবত এইবিলাক শৰ্ট ভিডিঅ' চায়।
অ চৰ্ট ভিডিঅ' চাই আৰু সিহঁতেও মানে কি কিছুমান গেম আছে নহয় সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ পৰা সিহঁতেও সেইবিলাক গেম খেলিবলৈ বিচাৰে আজিকালি। এই ডাঙৰ মানুহে খেলি থকা দেখে যে ডাঙৰ মানুহে খেলি থকা দেখে ন।
উম সেইটোৱে ডাঙৰ মানুহে যি কৰে হয় দেই।
ডাঙৰ মানুহক দেখি। সিহে এতিয়া কৰিবি নোকি এতিয়া আমি এতিয়া অলপ সময় এনেই নথকাে নাই হ'লো মোবাইলটো অবিহনে আমি, নিও এই মোবাইলটোতে উটিউব য়ে চালো বা কিবা এটাই চালো আকৌ মন বোলে ৰ অকমান আজি নেটো নাইকিয়া হ'ল নে, নেটো নাইকিয় হলে ডাউনলোড হৈ থকা গেম এটাকে খেলিলো। মানে উ তেনেকুৱা নাই সিহঁতও দেখি দেখি সেইটোৱে শিকিছে এতিয়া।
উম সেইটো কাৰণেতো সিহত বেছি বেয়া।
বেয়া হৈ গৈছে গৈ অ।
তাকেহে।
উম কি কৰিবি আৰু উপায় টো নাই যেতিয়া যিটো প্ৰয়োজন তেতিয়া সেইটো হে সিহঁতৰ সেই, সেইটোৱে হৈছেগে আৰু মানে খেলা লগ অ অকল তাক যেনিবা তোৰ ল'ৰাটো যেনিবা তই আঁতৰাই ৰাখিবি মোবাইলৰ পৰা। বেলেগেতো খেল চাই থকা দেখিব সেই বেলেগ বিলাকক দেখি অমুকৰ দেখোন এনেকে মোবাইল, চাই আছে মা ময়ো চাও সেই তেনেকুৱা, নিচিনা হয় অমুকে অমুকতো কৰিছে ময়ো কৰো আজিকালি। কি কৰিবি চব লোকক দেখি আমিও আগতে সৰুতে অমুকে এনেকে খেলিছে আমিও খেলিম অমুক, অমুকটো কাপোৰ দিছে সেইটো কাপোৰ মোকো লাগিব অ,
কাপোৰ পিন্ধি পিনি ফুত লৈ পিনে উনি লৈ কইনা খেলো আজিকালি ল'ৰা ছোৱালী এইবিলাক বুজিয়ে নাপায়।
খেলিবই নাজানে সিহঁতে সিহঁতে খেলিব নাজানে অ, মোবাইল টভি অ উম অ,
খালী নহ'লে ডক্তৰে ছেদ বা, কিটচেন ছেট সেইবোৰ ব্যৱহাৰ কৰিহে সিহঁতে খেলিব পাৰে।
এইবিলাকহে লাগে।
আমি আগতে এইবোৰ কি বুজিয়ে নাপাওঁ।
অ আমাৰ ধূলি বালি কুৰুকা। সেইখিনি এ, আকৌ হালধি পিচি পেলাই চূণৰ সতি মিলাই পেলাই লৈ সেয়া সেন্দু বনাওঁ।
আকৌ এইয়া কল থোৱা যে কাটি লৈ পেলাই এনেকে। খৰিকা সোমোৱাই বোলে ক চাদৰ মেখেলা পিন্ধি সে কইনা। অ ইমান ধুনীয়া লাগে দৰা কইনা।
উম
নাই এতিয়া সেইবোৰ আৰু
সেইবোৰ নাই আৰু আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ একো বুজিয়ে নাপায়।
উম,
বৰু ঠিকে আছে দে ন মোৰ মায়ে মাতি আছে উম,
অ অ ঠিকে আছে হ'ব দে নহ'লে ৰাখ উম।